হেল্ল'
ঐ কি কৰিছ
এয়া বহি আছো চাহ খালো তই কি কৰিছ
মই ড্ক্তৰৰ ওচৰলৈ গৈছিলো তাকে আহি পাই অকমান বহিছিলো
অ অ বৰষুণ দিছে নে নাই অ আজি মন্দিৰলৈ গৈছিলো বা আহিছিলে
অ অ বৰষুণ নাই বৰষুণ কালিলৈকে দিলে আজি অকমান ৰ'দ
অ ইয়াত আজি ইতে বহুত দবা পিটা বৰষুণ দিলে
দিলে নে দি আছে নাই দিয়া আমাৰ পিনেতো গৰম আজি ইয়াত গৰম এক দুদিন মানৰ তুলনাত দিব চাগে ৰাতিলে
অ ইয়াত আকৌ বৰষুণটো উম উম ইয়াত মানে বৰষুণতো আহি থাকে এ আমাৰ আমাৰ এইকন জেগাতে হয় বাকী ইফালে সিফালে নহয় এইটো জানো কি উম
মহাদেৱ আছে গাই নোজাগে
অ হ'ব পাৰে দেই
অ আ আমাৰ মই আকৌ ৱেডাৰত চাওঁতে আজি একেলগে বহুত কেইদিন বৰষুণে দেখুৱাই আছে কিন্তু দিয়া নাই আজি
অ আমাৰ কালিও বতৰ বেয়া মানে দিনক ভাগত ৰ'দ দিলে আকৌ সন্ধিয়া বৰষুণ
কালি বেয়া কালি একদম পুৰা বতাহ তোৰ একদম গুমা বতৰটো লগতে বতাহ ধুনীয়া ওয়েডাৰ কালি আজি অকমান ৰ'দ দিছে হ
উম উম ভাল ভাল তহঁতৰ ভাল
ভাল মানেতো জানোৱেই দেউতাৰ গাতটো বেয়া
সেইতো গম পাও বাৰু
চলি আছে আৰু ট্ৰিটমেণ্ট সেয়া দেউতাৰো গা বেয়া মোৰো গা বেয়া তাকে অলপ ডক্তৰক দুয়টাই গৈ দেখুৱাই আহিলোগে
নগাঁৱতে নে
নহয় নহয় আমাৰ ৰহাতে এজন বহে মানে এ ইভিনিং সময়ত তেওঁকে দেখুৱালেগে বহুত দীঘল প্ৰাই এঘন্টামান ৰোৱাৰ পিছত উম পাইছোগে আৰু
অ আৰু বতৰটোৰ কাৰণেও মানুহৰ গা চা বেয়া হৈ আছে ন
নাই নহ মোৰ মানে কি হ'ল জানো এই এ মে মাহত মই হেৰিয়ালে গৈছিলো ডিব্ৰুগড় গৈছিলো লগৰ এজনীৰ ককায়েকৰ বিয়ালে বুলি ইমান কষ্ট কষ্ট পালো মই মানে ডিব্ৰুগড়ৰ পৰা আকৌ লখিমপুৰ গ'লো লাইন গাড়ীত াৰ ইমান কষ্ট পালো কৈছো তোক আ ন ন ন আঠ ঘন্টা আঠ ঘন্টা টটেল ষোল্ল ঘন্টা জ যাওঁতে যাওঁতে খোল ঘটাা আহো আকৌ সেইখিনি ধৰি লওঁ গতিকে ইমানেই মই মানুহজনী ইমিউন চিষ্টেমটো দুৰ্বল হৈ গ'ল ইমানেই শেষ আজি একমাহ মই বেমাৰৰ পৰা উঠিবই পৰা নাই
হেই যেতিয়া কৈছিলি মোক কাপোৰক কথাটো
অ তেতিয়া যোই কৰিৈছিলো তাৰপিছতে নিজৰ এদিন দিছিল ছিলো হালধীয়া কাপোৰযোৰ পিন্ধি যায় এখন ফটো এই হালধীয়া যোৱাকে পিন্ধিলো এ
আচ্ছা
সেয়া এতিয়া পৰীক্ষাও নেট টো এপ্লাই কৰিছিলো কলিিত দে ডেট চাইছো তোৰ ত্ৰিশ তাৰিখ পৰিছে মোৰ তোৰ কেইটাই
নাই নাই মই এইবাৰতো নিদিো মই ডিচেম্বৰত ঠাডিম নাই নাই নহয় হেৰি মানে ফাৰ্ষট পেপাৰ খনৰ কাৰণে মোৰ ইমান হেৰিটো নাই নাজানো ইমান
তাকে তে পঢি পেলাই ডিচেম্বৰত দি দিবি ভাল
সেইটোৱে এনেই দিিতো লাভ নাই
সেইট এনে দি মানে পে পিপ্ৰেয়া এটা হ'ব যদিও এবাৰো দিয়া নাই
ধৰ মোৰ নিজৰ পেপাৰ খনৰ বাৰু বিষয়ে জানো তাৰ ওপৰত অলপমান জানো কথা বিলাগ কিন্তু হৈ গ'ল ফাৰ্ষ পেপাৰ খনৰ মোৰ মানে কেনেকে বস্তু তোমালে চাইছো মই আগৰ পা বোৰ কিন্তু মই ধৰিব নোৱাৰিলোঁ মানে এইটো ক'ৰ পৰা পঢ়িছ কৰ পৰা পঢ়িবা
মইতো ফাৰ্ষ্ট পেপাৰ মানে কি হ'ল ফাৰ্ষ্ট পেপাৰ আই চেপ্তাৰ থাকে ন ধেৰ এতিয়া যেনেকে আহিছে আই চি টি পাৰ্ট টু হওক টিচিং এপটিটিউট কমিউনিকেশ্যন হওক বা পা হায়াৰ এদুকেশন এতিয়া কমিউনিকেশ্বন এদুকেশন ৰিচাৰ্ছ এপটিটিউত টিচিং এপটিটিউত আই চিটি এইখিনি কিয় জানো মোৰ বহুত ভাল লাগে মানে এইখিনি মই নপঢ়াকে কুৱেশন কেইটা দেখি এনচাৰ কৰিব পাৰিলো মানে আগৰ পা এ মানে চাবিচোন ইয়াত ত অকমান আইডিয়া এটা লগালে এঞ্চচাৰটো মিলি যায়গে কিন্তু আই চি টি কি হয় মই আই চি ত মানে আগৰ পৰা ৰাপ আছিলে কম্পিউটাৰৰ মানে নলেজবোৰো অকণমান অকণমানকে আছিল আছিলে লগতে মেথচ খিনি চল্ভ কৰি দিব পাওঁ গতিকে সেইকেইটা হৈ গ'ল মই টান পাওতো হায়াৰ এডুকেশ্যন বহুত বেছি টান পাওঁ মানে আৰু লজিকেল ৰিজনিং হেই খিনি ভাল লাগে গতিকে মই কোনো কিতাপ ফ'ল নকৰিলোঁ তু ইউটিউবৰ পৰা পঢ়িলো পঢ়িলো পঢ়িলো তেনেকেই মই ফাৰ্ষ্ট পেপাৰটো সদায় পঢ়িলো আৰু মোৰ ঠিকে গুচি যায়গে মানে ফাৰ্ষ্ট পেপাৰ মোৰ লাগেগে মোৰ নিজৰ পেপাৰ ঠহে জান নে ইকনমিক্সচত
গম পাইছোঁ
ইমানেই আহ মানে কি কম এখন হাৰ্ডৰ নিচিনা এতিয়া অকমান ইউজটো হৈছোগে বাৰু নোহোৱা নহয় কিন্তু মোৰ সদায় মানে নিজৰ খতে খেলি মেলিটো কৰি আহো নাৰ্ভাচ হৈ যাওঁগে মেথছ গাল ভুল কৰি থৈ আহো
গম পাইছোঁ এবা কেনেকুৱা কয় বা তইতো যোৱাবাৰটো পেষ্ট সেই কাৰণে হৈছে ন
অ যোৱাবাৰ পি এইচ ডি হ'ল কিন্তু সেয়াই আৰু জানো কি হয় কাট অফৰ ওপৰত কথা দি এইবাৰ মানে কি হয় তোৰ যোৱাবাৰ মোৰ অকনমান জুনত প্ৰেচাৰ থোৱা নিচিনা এটা প্ৰেচাৰ লৈ আছো হয়তো একজামত া ক'ব গ'লে দেই মই তোক কওঁ এতিয়া মানে কি হ'ল পাছ আউট কৰি আহিলো আহি মানে আধা লগৰ খিনিয়ে থিয়া কৰি দিয়া নিচিনা হল ন আঠাই মোৰ ক্লিয়াৰ কৰি দিলে লগৰ সবেই ক্লিয়াৰ কৰি ত মোৰ মানে এটা মই বোো নাই নাই এইবাৰ মই কৰিব লাগিব তুম মই পঢ়িলো কি পঢ়িলো নাজানো মো পঢ়াত পঢ়িলো কিন্তু বস্তুিলাক মানে এনেকুৱা চব খেলি মিৰীক্ষাত গৈও খেলি মেলি মই ত ভাবিছিলো ঠিকে যাব ত সেয়া অলপ অলপ ৰৈ যোৱা নিচয় আৰু সেইটো সময়ত মানে একো কৰিও থকা নাছিলো ন একো কৰি থকা নাছিলো জাষ্ট এতিয়া মানে কি হ'ল মই তেতিয়া কে্ৰিকেট কৰি আছো বাৰু এতিয়াতো ধৰা মই উ হেৰি এখনত জুনিয়ৰ কলেজ এখনত মাতিলে এই মাহ মে' মাহত ইকনমিক মানে ৰহ ক চাৰে ক'লে ইয়াত ইকনমিক্ৰ কোনো নাই মানে আমাৰ অাত ত ইকনমে বুলি ক'লে মই মই আহিছো যওঁগে ত ছাৰে মোৰ কথা কল তেওঁলোকে মোক কনটেক্ কৰি মাতিলে গলো তাৰপিছত যিখন মানে নতুনকে খুলিছে সেইখন মানে বস্তু খিনি বহুত ভাল তোৰ
উম উম
উম তেওঁলোকে মানে তোৰ উম অসমৰ বাহিৰত পুণীয়েে সষ্টফক আৰু মানে একদম বস্তুতো মানে একদম ফ্ৰিলি তেওঁলোকে চব চলাই মানে একো মানে হেক্টিক নাই একো মানে ষ্ট্ৰিক্ট নহয় মানে দিয়ে চবকে ফ্ৰিনেচটো কৰা মানে যিমান পাৰা
আচ্ছা
এনেুৱা নহয় যে ৰাতিপুৱাই গৈ বহি থাকিবগে লাগে তোমাৰ অকল যাবই লাগে ক্লাছ আহিব লাগে মানে ঠিকে আছে সেইটোত গ'লো তাৰ পিছতেই টিউ এটা দুটা তেনেকে কৰি থাকিলো ত মোৰ মানে এতিয়া মানে মই ইমান প্ৰেচাৰটো লৈ থকা নাই বুজি এতিয়া মানে কি হয় অকে ঠিক আছে এতিয়া নহলেই আকৌ মই পঢ়ি দিম দিম লাগিলে সেইটো বস্তু আছে মানে কাৰণ কিবা এটাো কৰি আছো
সেইটোৱে নহক বেছি প্ৰেছাৰটো লৈ থাকিলে নিজৰে দিগদাৰ
পাই গলো মোৰ প্ৰেছাৰৰ কাৰণে হৈছে যি হৈছে
সেইটোয়ে তেতিয়া মানে যেতিয়া ওপৰত এটা হেৰি থাকিব তেতিয়া মানে এটা কামো ভাল নহয়
সেইটোৱ সেইটোৰ কাৰণে এতিয়া মানে এটা সিমান একো নাই দিমগে আৰু সেনেকুৱা
ন বাকী থকাটো মই কৰিম আৰু বাকী খিনি আৰু হিচাপটো ভগাব
দেখা যাব
যাব
মৃণালৰ লগত কথা পাতনেে
তেনেকে কেতিয়াবা কথাা এটা হয় বাৰু কিন্তু সে তাইও ব্যস্ত ন অফিচ থাকে
উম তাইক খবৰে মানে এদিন লগ পাম ৰ গোটেই কেইজন
অ তাকে এ পাঁচটা মানত আহে তাই হব ডিব্ৰুগড়লৈ অকলে গলি নে বিয়া খাবলৈ
অকলে গৈছো মানে ইয়াৰ পৰা গৈছো ইউনিভাৰ্চিটিত মোৰ চাৰ্টিফিকেট লৈছোগে লৈ পেলাই তাৰ পৰা গ'লো তোৰ হেৰিয়ালে আহ অ লখিমপুৰ লখিমপুৰ লগৰ জনী আছিলে
ভাল জাৰ্ণি হৈছে মানে
বহুত দীঘলীয়া জাৰ্ণি মানে
উম
অ তেনেকুৱা হলে
তাকো বিলিভ কৰ ডিব্ৰুগড়ৰ পৰা লখিমপুৰলৈ ডিচেঞ্চ মই ভাবিছিলো অকমানতে হ'ব তেওঁ ডিব্ৰুগড়ৰ পৰা লখিমপুৰলৈ লাগিছে মোৰ টোটেল অ আঠ ঘণ্টা দেই মই এক মই চাদৰ মেখি খিল পিন্ধ গৈছোাত
তই বাছত, চাদৰ -মেখেলা পিন্ধি গৈছ বা? হে -ভগৱান
মোক তাত পিক আপ কৰিবলৈ ৰৈ আছে হা, মানে লগৰজনী তাহাঁতৰ তাইৰ লগৰ কোনোবাই গাড়ীখন লৈ ৰৈ আছে, মোক দেখি সিহঁতে মানে দুখ লাগি গৈছে হি মই কেনেকে নামিছো যে মোক কোনোবাই গতটা মাৰি দিছে মই পৰি যাম এতিয়া মানে মই - মই বোলো মই শেষ মোৰ, মোৰ বিয়ালৈ যোৱা মানুহে মোক এনেকা কৰে। চুৱাচো। হাত কটা মোৰ, আৰে মই ভাবিছো, - সোনকালে পাব মই মানে ডাইৰেক্ বিয়া ঘৰত নামাগে কথা ন', মই -মই ভাবিছোঁ প্ৰথমে ভাবিছো লগৰজনী তাত যাম বেলেগ এজনী লগৰ আছে তাইৰ তাত গৈ ওলামগে। অ, মই যিটো টাইমত পামগে, বিযাঘৰত, ওলাই, বিয়াঘৰ অ ', সেদিনাই, কেন হৈছিলোঁ মই বিয়া ঘৰত উলাই পেলাই বিয়া খাবলৈ টাইম নাই আৰু মানে।
অ', বাপৰে উম,
সন্ধিয়া পাইছোগে মই। সন্ধিয়া পাইছোগে আৰু, কৈছো বিয়া খাইছো।
উম,
এইট -থাৰ্টিত মোৰ তাৰ পৰা গাড়ী, - এইট -থাৰ্টিত গাড়ীত উঠিছো। ৰাতি ডেৰটা বজাত ঘৰ পাইছোহি।
ইমানো উৎপাতকে কিয় বাঢ়িছিলি?
আৰে কি কৰিবি মই মানে ল'ৰাটো টিউচন কৰো। তাৰ একদম টাৰ্মিনেল এক্জাম,
আইয়,
একদম হেৰি মই কেনে সেইকণ মই তাক সেইক মেইনটেইন কৰিব লগা, আঠাইছ মাৰ্ক পাইছে, মেটচত ফিফটিৰ ভিতৰত ফিফটি, বেলেগত ফৰ্তি এইথ - ফৰ্তী নাইন তেনেকে মা,
বাহ,
থাৰটি -থাৰ্টি - টো পাই। এতিয়া লগত আৰু টউচন আহিছে মোক আমাৰ লৰাটোক পঢ়ায় দিয়া, আমাৰ লৰাটোক পঢ়াই দিবা।
কওঁনে?
নোৱাৰে অ', উম, মইয়ো পঢ়াই আছো এইবাৰ, প্ৰথম মাহৰ দৰমহা পাইছো আজি। এ, হাহা - হাহা।
অ সেইটো এইটো ভাল লাগে ন মই প্ৰথমে এটা টিউচনৰ পৰা এটা টিউচন কৰিছো মোৰ মানে মানুহজনী জানে আগত ব কপ্লেইন কৰি থ নিচনা ন এতিয়া নাই মানে যি আছে হ'ব চলি থাকে প্ৰথমে এটা িশ্যন কৰিলো হ' হঠাৎ ভগৱানে কোপা মোক সেই কলেজলে সেইটো মাতি দিলে তেনেকে তেনেকে বাৰু দে হ'ব ন
ঠিক আছে দে বাই বাই